আ ম জছা
ভালেই দে তোৰ ক
অ মোৰো ভালেই দেই ঘৰত চবৰে ভালনে উ ঘৰত সকলোৰে ভালনে
ভালেই ভালেই
অ ভাল ভাল কালি জানোনে মই এখন ভাল অসমীয়া ৰেষ্টুৰেণ্টত গৈছিলো
অ
বহুত দিনৰ পাছত একদম ঘৰুৱা
সঁচাকৈ কি কি খাইছিলি
মই ভাত খালোঁ খাৰ মাছ তাৰ মাছৰটেঙা আলু পিটিকা লাই শাক ভাজি আৰু শেষত পায়স দিছিল
বাহ শুনিয়ে মোৰ ভোক লাগি গ'ল মাছৰ টেঙা মোৰ আটাইতকৈ প্ৰিয় অসমীয়া খাদ্য
অ অ মোৰো বিশেষকৈ গৰম দিনত ভাতৰ লগত মাছৰ টেঙা খাই পিনি গাটো ঠাণ্ডা শীতল পৰিল
আহ মাক ঘৰত দেওবাৰে প্ৰায় মাছৰ টেঙা বনোৱা হয়েই মায়ে টমেট' আৰু নেমুৰে বনায়
সেইটো বৰ সুস্বাদু হয় অসমীয়া খাদ্যৰ আটাইতকৈ ভাল কথাটো হ'ল ইয়াত মছলা কম কিন্তু সোৱাদ বেছি
সেক একদম ঠিক বেছি তেল মছলা নাথাকিলেও কিমান সোৱাদ হয়
তই খাৰ কিমান ভাল পাৱ
বহুত খাৰ নহলে যেন ভোজন অসম্পূৰ্ণ লাগে
অ হা হা হা মোৰো একেই অৱস্থা
আমাৰ আইতাই কয় আগৰ দিনত মানুহে প্ৰতিদিনেই খাৰ খাইছিল
অ হয় আৰু সেইবাবে তেওঁলোক সুস্থও আছিল আকৌ
আজিকালি ফাষ্ট ফুড বেছি হোৱাৰ বাবে বহুতে ঘৰৰ খাদ্য পা পাহৰিবলৈ ধৰিছে বুজিছ?
অ তাতে বাৰ্গাৰ পিজ্জা ভাল লাগে যদিও ঘৰৰ দাইল ভাতৰ সোৱাদটো বেলেগ আকৌ
একে বাৰে
আলু পিটিকাৰ কথা কওঁ না সৰল খাদ্য কিন্তু কিমান সুস্বাদ্যু
আলু পিটিকা কেঁচা জলকীয়া পিঁয়াজ আৰু সৰিয়হৰ তেল এইটোৱেই সুখ
আহ শুনিয়ে ভোক লাগিছে কিন্তু
তই বেগুন পু়ৰা ভাল ভাল পাওঁ নে?
বহুত বেঙেনা পুৰা আৰু গৰম ভাত থাকিলেই চলি যায় বেলেগ একো নহ'লেও হয়
মোৰ আইতাই জুইত বেঙেনা পুৰি বনাই দিয়ে সেই সোৱাদ আজিও পাহৰা নাই
অ! গাওঁৰ খোৱা বস্তুবিলাক বৰ বেলেগেই সোৱাদ কৰে
বিশেষকৈ নতুন ধানৰ ভাতটোতো আৰু
অহ! ! ন চাউলৰ ভাত ভাল লাগে কিন্তু আৰু লগত যদি হাঁহৰ মাংস থাকে
তেতিয়া আৰু কথাই নাই তেতিয়া কথাই নাই
হাঁহৰ মাংস আৰু কোমোৰা মোৰ কিন্তু বহুত খাই ভাল লাগে
আমাৰ বিহুত অসমত প্ৰায়ে বনোৱা হয়
অ! বিহুৰ কথা উঠিল যেতিয়া পিঠা বনোৱাৰ কথা নোকোৱাকৈ নোৱাৰি আকৌ
তিল পিঠা, টেকেলী পিঠা, গিলা পিঠা সকলো মোৰ ভাল লাগে
তিলপিঠা আটাইতকৈ প্ৰিয়
মোৰ নাৰিকল পিঠা আকৌ
আৰু তিলৰ লাড়ু?
অ সেইটো
বিহুৰ সময়ত পিঠা বনোৱাৰ পৰম্পৰাটো বৰ ধুনীয়া
এইবোৰে আমাৰ সংস্কৃতিৰ অংশ আকৌ
অ! ! তই কেতিয়াবা বাঁহৰ গাজৰ তৰকাৰী খাইছনে বাৰু?
খাইছোঁ তো প্ৰথমতে অলপ অদ্ভুত লাগিছিল যদিও পাছত বৰ ভাল লাগিল
মোৰো একেই আছিল বাঁহৰ গাছটো অলপ টেঙা টেঙা সোৱাদটো কৰে
মোৰো একে লাগিছিলে অসমীয়া খাদ্যত প্ৰাকৃতিক উপাদান বেছি ব্যৱহাৰ হয়
সেইতো স্বাস্থ্যকৰ বস্তুবিলাক আমাৰ তেতিয়া স্বাস্থ্যটো ভালে থাকে আৰু
অ
মাছৰ ভিতৰত তই কোনটো বেছি মাছ ভাল পাৱ মাছৰ ভিতৰত এনেইতো চব মাছেই ভাল লাগে বৰালি ৰৌ কিন্তু বিশেষকৈ খাই ভাল লাগে কিন্তু বৰালি মাছটো খাই
মোৰ ৰৌ মাছ
টো বেয়া নালাগে কিন্তু বৰালি মাছৰ টেঙাটো একেবাৰে অসাধাৰণ যেন লাগে
ঠিক কৈছ
আহ তই পিছে লাইশাক খাই ভাল পাৱনে
বহুত লাইশাক ভাজি আৰু ভাত মোৰ প্ৰিয়
মোৰো লাইশাক ভাজি বহুত ভাল লাগে খাই
আজি আজি কালি বহুতে শাক পাচলি কম খাই কহ
আজিকালি শাক পাচলি মানুহে খাবলৈ বেয়া পায় এইবিলাক বাৰ্গাৰ কিবাকিবি এইবিলাক খায়েই মানুহে আজিকালি বেছিকৈ ভাল পায় আৰু তাকে কিন্তু অসমীয়া খাদ্যত শাকৰ গুৰুত্বটো বহুত আছে
অহ বিভিন্ন ধৰণৰ শাক আছে
তাকেতো আমাৰ ঘৰত মাটিমাহৰ বহুত বনাই কিন্তু
অ মাটিমাহৰ দাইল মোৰ বৰ প্ৰিয়
অ তাৰ সুগন্ধই বেলেগ মাটিমাহৰ একদম
একদম ন কবি আৰু
কেতিয়াবা পিছে বন্ধু বান্ধৱে লগ হৈ অসমীয়া খাদ্য উৎসৱ কৰিব লাগে কিন্তু
বৰ ভাল আইডিয়া
অ মই আলু পিটিকা পিটিকা যেতিয়া আনিম তেতিয়াহ'লে যদি আমি কিবা এনেকুৱা অনুষ্ঠান কৰোঁ মই তিল পিঠা আনিম অ আন কোনোবাৰ লগৰকো কৈছাবি যদি কোনোবাই আৰু মাছৰ টেঙা আনে কোনো কোনোবাই কিবা বেলেগ আনে তেতিয়া
অ তাকে কৈ চাম কোনোবাই যদি হাঁহৰ মাংসও আনিব পাৰে
অহ তেতিয়া একেবাৰে জমি যাব কিন্তু
খাবও আৰু আড্ডাও মাৰিব
অ খোৱাৰ লগতে আড্ডাটোতো বহুত লগ লগ বিলাক আমি বহু দিনৰ পাছত লগ হ'ম আৰু
হে
অসমীয়া খাদ্যৰ পিছে ইতিহাস নেও আলোচনা কৰিব পাৰিম আকৌ
নতুন প্ৰজন্মই এইবোৰ জানিব লাগে
সেই নতুন প্ৰজন্মই জানিব লাগে নিজৰ খাদ্য সংস্কৃতি সন্মানটো কৰিব লাগে আৰু যিমান পাৰে
একদম ঠিক কথা কৈছো
আহ তই কি ভাব পিছে অসমীয়া খাদ্য আৰু বেছি জনপ্ৰিয় হ'ব উমহ লাগে নেকি
নিশ্চয় এতিয়া বহুত মানুহে স্বাস্থ্যকৰ খাদ্য খাব বিচাৰে
আৰু অসমীয়া খাদ্য সেই ক্ষেত্ৰত একেবাৰে উপযুক্ত মানে অসমীয়া খাদ্যবিলাক আৰু স্বাস্থ্যৰ কাৰণেও ভাল আৰু শৰীৰৰ ইমান অ হেৰিও নক কৰে উ আমাৰ শৰীৰত উম হয় অ মানে অসুখ বিসুখ হ'লে খাবলে পাবলে ভাল অসমীয়া খাদ্যবিলাক
হয় হয়
মোৰ মতে মাছৰ টেঙা আৰু খাৰক বিশ্বজুৰি চিনাকি কৰাৱাটো উচিত চিনি পাব লাগে আৰু খাৰ মাছ
ময়ো তেনেকেই ভাবো কিন্তু
কেতিয়াবা ইউটিউবত বিদেশী অসমীয়া খাদ্য খাই ভিডিঅ' দিয়া ভিডিঅ' কিছুমান চাওঁ হ'লেও বহুত কম মানুহেহে অসমীয়া খাদ্য চিনি পায়
ময়ো চাইছো বেছিভাগেই ভাল মন্তব্যই দিয়ে বাৰু
কিন্তু দে সেইটো দেখি ভাল লাগে কিন্তু ইমানো অসমীয়া খাদ্যটো বিশ্বজুৰিত চিনি নেপায় সেইটো কাৰণে অলপ বেয়াও
অ অ সেইটো হয় সেই ক্ষেত্ৰত বেয়াও কিন্তু এনেই বেছিভাগেই যি যি ভাল মন্তব্য দিয়ে সেই ক্ষেত্ৰত সেই কাৰণ আমাৰ বাবে গৌৰৱ গৌৰৱৰ কথা
ঠিক ঠিক একদম
এতিয়া এইবোৰ কথা পাতি পাতি মোৰ ভোক হে লাগিছে
ভোকটো মোৰো লাগিছে এতিয়া যদি গৰম ভাত আৰু মাছৰ টেঙা আলু পিটিকা পাই যাওঁ কবই নালাগে আৰু
হা হা তেন্তে কথা বন্ধ কৰি খোৱা লৈ যাব লাগিব
ঠিকেই আছে কিন্তু এই এই আলোচনাত আহ আলোচনাত মজা লাগিল কিন্তু
মোৰো
নহ'লে এটা কাম কৰক অহা সপ্তাহত অহা সপ্তাহত কোনোবা কোনোবা আৰু বন্ধু বান্ধৱক লৈ অসমীয়া ৰেষ্টুৰেণ্টত যাওঁ
হ'ব ঠিক আছে মই ৰেডি
আহ তেতিয়া খাৰৰ পৰা আৰম্ভ কৰি পায়সত শেষ কৰিম একদম
দিল ডান হ'ব
আহ ঠিক আছে বন্ধু এতিয়া যাওঁ
ঠিক আছে পুনৰ লগ পাম
অ অ ভালে থাকিবি
তইয়ো ভালে থাকিবি বহুত দিনৰ মূৰত কথা পাতি ভাল লাগিল
অ অ ঠিক আছে
ঠিক আছে
আৰু অসমীয়া খাদ্য বহুত আছে
থকাত বহুত আছে
আহ যেনে যেনে অসমীয়া খাদ্য তই কি কি খাই পাইছ বাৰু তোৰ ভাল লগা
মান মই মানিমুনি ৰস ঢেঁকীয়া ভাজি
অ আৰু এই উ দাংবডী বিন এইবিলাক ভেন্দি
পাইছোঁ পাইছোঁ পাইছোঁ
ভেণ্ন্দি বেঙেনা এইবিলাক খাই কিন্তু ভাল লাগে
ভাল লাগে ভাল লাগে
অঁ য যদিহে আমি আকৌ যাব যাব পাৰোঁ অসমীয়া ৰেষ্টুৰেণ্ট ক'ৰবাত বিচাৰি পাওঁ তেতিয়াহ'লে তাত বিচাৰি চাব লাগিব এইবিলাক খাদ্য
অঁ নিশ্চয়
অঁ অঁ পিঠা আৰু পিঠা পনা
কিতাপ নাৰ ভিতৰত তোক কৈছোৱেচোন মোৰ চবতকে বেছি ভাল লাগে নাৰিকলৰ পিঠা
অঁ অঁ অঁ নাৰিকলৰ পিঠা ন মোৰ পিছে আহ নাৰিকলৰ পিঠাৰ লগতে তিলৰ লাৰু ভাল লাগে
অ তিলৰ লাৰু আৰু নাৰিকলৰ লাৰু মোৰো প্ৰিয়
অঁ অঁ আৰু পিছে আহ তই আৰু কি কি কি কি মাংস খাইছ হাঁহৰ কুকুৰা
আঃহ কুকুৰা ছাগলী পাৰ
অঁ অঁ পাৰটো কিন্তু বহুত খাবলে ভাল আকৌ এই পাৰটো সব জেগাত ইমান ব্যৱহাৰ নকৰে হ'লে আমাৰ অসমীয়া খাদ্য হিচাপে পাৰতো বহুত গুৰুত্বপূৰ্ণ
অঁ খাই ওঁভাল লাগে
খায়ো ভাল লাগে তেনেকৈ খাৰৰ পাৰৰ লগত আকৌ জালুক
আহ
জালুক দি পিনি খাবলৈ ভাল একদম
পূৰা
আৰু কচোন
কি বিহু আটাইতকৈ কোনটো ভাল লাগে
আহ বিহু তেনেকেতো গোটেইকেইটাই প্ৰিয় কিন্তু মোৰ চাবলৈ গলে বিহুৰ ৰঙালী বিহুটো ভাল লাগে কাৰণ তাত আমি চবেই মিলি কৰি পিনি বন্ধু বৰ্গৰ লগত বিহু মাৰিব যাওঁ
মোৰ আকৌ বিহুৰ ভিতৰত আটাইতকৈ ভাল লাগে ভোগালী বিহুটো
বেয়া নালাগে ভোগালী বিহুতো পৰিয়ালৰ লগত এসাঁজ খায় ৰাতিপুৱালে আকৌ
মেজি ঘৰ সাজি ধুনীয়াকে খাই হয়ৈ
মজি আকৌ ৰাতিপুৱালৈ মে জুই তাপ লোৱা
অঁ বিহুৰ পাছদিন বিহু দিনা আৰু বিহুৰ পাছদিনা আকৌ ম'হৰ যুঁজ কণী যুঁজ কুকুৰা যুঁজ আদি সেইবোৰ উপভোগ কৰিও ভাল লাগে
নহয় কিন্তু হ'লেও আছে কণী যুজ কৰিব পাৰি
আমাৰ ফালে ম'হৰ যুঁজ হয়
চাব লাগিব ম'হৰ যুঁজ
আহিবি আমাৰ ফালে দেখুৱা
বাৰে বাৰে ঠিক আছে আৰু পিছে ৰঙালী বি ৰঙালী বিধ ওলাই নায াৰমানে বিহু মাৰিবলৈ
যাওঁ যাওঁক বিহু মাৰটো বিহু মাৰটো মোৰ একদম প্ৰিয়
আহ বিহু বৰাটো মোৰো প্ৰিয় কিন্তু দেই বিহু বিহুত গৈ ভাল লাগে ফূুৰ্তি কৰি ভাল লাগে
উম